হেল্ল' ফন কৰিবি। আধাৰ কাটি নিব আধাৰ কাটি দিলে কি হয় জানা বস্তুটো তোমাৰ মাইনছ খাই যায়। ম জিৰ' মেৰিট হৈ যায়।
আচ্ছা আচ্ছা।
জিৰণি তিনা হৈ গ'লে গ পেলাই তোমাৰ দুবাৰ হ'ল মোৰ লগত গৈ পেলাই আৰু কল মাগ। সেইটো মানে কলত থকাকে হান্ড্ৰেড টেলা পায় শিৰ' ভাবা নোকোৱা তুমি
আ মানে কি তেন মিনিটচ মানদেটৰি নেকি
তেন মিনিটছ মন্দেটৰি কিন্তু ছিক্স থাৰ্টি নাইন, চেভেন নাইন্তি ওৱান তেনেকুৱা টাইপৰ আহে।
আচ্ছা আচ্ছা
নাইণ্টি ওৱান ছেকেণ্ড এইট মিনিট তেনেকুৱা টাইপৰ
অ অ
মানে তুমি থাৰ্টিন, থাৰ্টিন, ফৰ্তিন মিনিটছ এনেকা থাকিলে মেলিলে তেতিয়াহে হয়।
আচ্ছা আত ধৰি লোৱা এতিয়া ধৰি লোৱা ইম্পৰ্টেণ্ট কিবা কল আহিল কাটি দিলো আৰু হঠাতে তেতিয়া কি মানে এইটো মানে
ইম্পৰ্টেন্ট কল আহিলেটো কাটিমটা তেতিয়া কাটিব পাৰে আৰু ইমাজেঞ্চিটো কাটিবই লাগিব কিন্তু তেতিয়া কিন্তু মাইনাচ খাই যায় মানে কল কৰা বুলি ধৰা নপৰে
আচ্ছা
জিৰ' মিনিট তেতিয়া যেনো সেইকাৰণে যেতিয়াই কল চল কৰা একদম চাই ল'ব লাগে যে মানুহটোৱে কল উঠাব ফ্ৰী আছে নাই পিক কৰিব নে নাই টাইপৰ তাৰপিছত সেই কলচল কৰিব লাগে। নহলে এনে লোকচান হে হয়
অ, মানে ধৰিলোৱা তুমি পাব লগীয়া কিবাৰ পৰা কাটি দিয়ে নেকি?
হা - হা কি ক'লা?
ধৰি লওঁক তুমি কিবা এটা পাব লগিয়া এমাউন্টৰ পৰা এনেকে কি এ কিবা কাট
পাবলগীয়া এমাউন্টৰ ক কাটি নহয় গৈ মানে হাণ্ড্ৰেড য'ত থাক নহয়ৈ তাত তেনেক কমিয়ে তেনেকা টাইপৰ হয়
আচ্ছা আচ্ছা তাৰে পৰা
সেই তেনেকুৱা টাইপৰ হয় আৰু ফুল এমাউণ্টটো নাপায়
অ',
বুজি পালা
পাইছো পাইছো মই মানে একো ৰে একো চোৱা নাই আৰু এই লগৰ জনীয়ে ক'লে কল কৰা ৰ্টাচ্ কৰিবা বহুত দিন হ'ল হেক্টিকো হৈ আছে অলপ সে কাৰণে ভাবিলো আজি
কি পঢ়ি আছা তুমি
পঢ়ি আছা মানে মই বৰ্তমান এজ এ টিচাৰ কাম কৰি আছো
কিহৰ কাম
টিচাৰ টি
অ, তুমি জব কৰা ন?
এই জাষ্ট ইটো বছৰে সোমাইছো।
অঁ মই বেচনেজ কৰি আছো বাত টু ইয়েৰচ আছে কমপ্লিট হবলে মই বিদেশ চিভিল ইঞ্জিনিয়াৰং।
কিমান ইয়াৰ তোমাৰ বাৰ্থ
তাৰ পিছত প্লেচমেন্ট চেচমেন্ট চাব লাগিব আৰু
অঁ পাবা দিয়া জ্বব মই এই খানা মুুখৰ ফালে গ্ৰীণ ভেলি বুলি স্কুল এখন আছে তাতে
অঁ অঁ সেইফালে
হম হম হম।
তুমি বেচেলৰ চা গুৱাহাটীতে কৰা চাগে।
এয়াত এয়াহে চব বোৰ এয়াতে
গতে ন মে বাহিৰত তো চিটিৰ পৰা বাহিৰত ওলোৱাই নাই।
নাই যি আছে চব এই য়াতে। তোমাৰ এনে অৰিজিনেল ইয়াৰে হয় নে তুমি ন কৰ?
মই - মই অৰিজিনেল হয়গৈ তেজপুৰৰ। কিন্তু মোৰ ঠাকুৰ যোৰহাটৰ পঢ়া মেলাৰ কাৰণে মই থাকা হৈ যোৰহাটৰ
আচ্ছা
ঘৰ মোৰ তেজপুৰ।
ঘৰত টেষ্ট কৰো ইয়াতে কিহত আছা অকলে আছ নে কাৰোবাৰ লগত
এতিয়া মই সেইটো ইন্টাৰশ্বিপৰ পৰা ওলাইছো গৈ পেলাই এই
অ অ অ আচ্ছা।
এই লগৰ কেইটাৰ লগত মানে লগৰ এটাৰ বাৰ্থডে হয় এই তাৰ কাৰণে সেয়া আজি চো
ন
তাত ৰখি ৰখি খোজকাঢ়ি খোজ কঢ়ি কথা পাতি আছো আৰু।
অ ঠিকে আছে পাইছো পাইছো ট্ৰাকৰ আৱাজ ঘূৰা আহি আছে
অ ৰাস্তাত ধুনীয়া ট্ৰাক, ট্ৰাক বিলাকে আৰু জাম লাগি আছে ফটো চটো চি
মানে অম্বুবাচী চলি আছে ন মে বি নহ'ব পাৰে এইটো কাৰণে নাজানো আৰু
প্ৰটেষ্ট চটেষ্ট চবে এনেই লাগিয়ে থাকে দুদিন নাযায় প্ৰটেষ্ট
আৰু ইফালে এইকেইদিনটো এনেও হাইৱে চাইডেটো মানে হাইৱে মানে জালুকবাৰী এইটো চাইডে ৰাস্তা বনাই আছে ন এইটো জাপানৰ চিয়েম আহাৰ কথা আছিল যে হেনটেন। এইবোৰ জাম এইবোৰ
জাপানৰ চি এম অহা চি এম নহয় চি এম নহয় জাপানত
চি এম মিনিষ্টাৰ মিনিষ্টাৰ মিনিষ্টাৰ অহা
কিন্তু না তেনে সেইটো কেনচলেই হ'ল।
অ সেইটোৱেইতো। কেনচেল মানে ডাৰক্ট কেনচেল বুলি কোৱা নাই নেকি? কি মানে পচিবিলিটিজ মানে কিলে বেছি
ডাইৰেক্ট কেনচেল বোলিলে এনেও নহয় কিবা এনেই নৰ্মেল ৰিজন তেনেকুৱাে দেখুৱাব। যে এইটো কাৰণে নাহিলে সেইটো কাৰণে নাহিলে। ডাইৰেক্ট কেনচেল কৰি দিলে দি পেলাই সিহঁতৰহে পইচা যাব আৰু মিডিয়াৰ কেছটোতো অকনমান গম পেলাই হাইলাইট হিচাপে কিবা হিচাপে দেখুৱাব লাগিব। নহলে সিহঁতেনো কি পাব চবেই নিজৰটো চাওঁতে যায় সেই তেতিয়া গমি পেলাই মাজত ফাঁচে হয় পাব্লিকে
উম সেইটো সেইটোৱে
চবেই নিজৰতো চাওঁতে চাওঁতে মাজত পাব্লিক
এয়া দিছ মুৰতেনে ক'ত যে সেৰি পেইন্টিংটো বনোৱাৰ কাৰণে যে কিবা অলপ চিকিউটি ইছু আছিল ন সেইকাৰণে চাগে কেনচেল কৰিলে।
অ সেইটো হ'ব পাৰে অ পেইণ্টিংটো বনোৱাৰ কাৰণে কিবা চিকিউৰিটি ইছু আছিল অ। এইটো ময়ও শুনিছো ফুল ৰিজন টো নাজানো আৰু। ফুল ৰিজন বিলাক সিহঁতে এনও নকয় তেনেও নকয়।
মে বি কিবা হ'ল চাগে?
ইহতে ফুল ৰিজন কলে সিহঁতৰহে লোকচান। চো মিডিয়াবিলাকে এনেও জানে তেনেও জানে এনেও নকয় নকয় আৰু এ ইয়াত বহিছো দেই বহিব পাৰিম বহিব পাৰিম? ফুল ৰিজান বিলাক মিডিয়া এনো নকয়
গম পাম লাহে লাহে গম পাম কিবাটো আহিব। কিন্তু এতিয়াও বনাই আছে বস্তু বোৰ কিন্তু মানে পৰা নাই
বনাই আছে কিন্তু কেনঞ্চেল হ'ল।
উম।
কেঞ্চেলে হ'ব বেছিভাগ টাইম কেনচেলে বেছিভাগ কেনচেলৰে আশা।
উম হম হম
এনেই আৰু এক্সাইটমেণ্ট এটা আৰু মানুহৰ। গোটেই গছ পুলিবোৰ ৰুইছে একেদিনতে নাইকিয়া হ'ব আৰু
এক্সাইটমেণ্ট এটা আছিল দেই অসমত বহুতখিনি জব চব পাবলৈ
উ কিবা কিবি আৰু জাপানীজ এই কোম্পানী বোৰ কিবা কিবি আছিল নহ মানে জাপানীজ লেংগুৱেজৰ মানে ইয়াতে বহুত কিবা কিবি এনেকুৱা স্কিল ডেভলমেন্ট এইবোৰ শিকাব সেইকাৰণে বহি আছোঁ।
হৈ গল কমপ্লিট কৰা পিছে
মই হে বি বৰুৱাৰ পৰা বি এ ডিগ্ৰী কমপ্লিট কৰিছোঁ।
অ বি বৰুৱা কলেজ মানে তুমি যোৰহাট চোৰহাট ফালে তেজপুৰ -চেজপুৰ চাইডে কেতিয়াও অহাই নাই মানে।
দিছপুৰৰ ফালে মানে দিছপুৰৰ ফালে মোৰ পাপাৰ ফেমিলি থাক দিছপুৰ
তেজপুৰ তেজপুৰ।
অ তেজপুৰ অ তেজপুৰ এনে যোৱা নাই
ম উ
যোৰহাট গৈছো এনেই ফুৰিব গৈছো বাট তেজপুৰ ফালে যোৱা নাই।
মই তেজপুৰ হে হৈ অৰ্জিনেল ঘৰ।
অহ আচ্ছা। তাতে কেনেকুৱা পিছে বতৰ?
বতাহ -চতাহ ঠিকে আছে আৰু মানে ইমানো বেছিও নহয় ইমানো কমো নহয়
অহ।
উ এক মিনিট ৰখা।
কেক চেক ললা নেকি বাৰ্থডে পাৰ্টিৰ কাৰণে
পালি?
পা পালোঁ অ, অ। হেল্ল'।
অ বোলো কেক ল'লা?
না কেক লগৰ কেইটাই লৈ আছেগৈ মই মানে বেলেগ ফ্ৰেণ্ড এটাকো পিক আপ কৰিব আহিছোঁ। মই বাছ ষ্টেণ্ড আহিছোঁ। ল'ৰাকেইটাই বাকী কাম খিনি কৰি আছে।
আজি কি ৰাতি খানা হব নে কি?
ৰাতি পাৰ্টি চাৰ্টি দিব আৰুি তই পাৰ্টি চাৰ্টি পতে ডিপেণ্ড কি খুৱাই মেলে
অ পাৰ্টিত কি আছে পিছে আইটিয়েম
সিহে জানিব তাৰ পাৰ্টি আৰু।
তোমালোকে ধৰা নাই নেকি বোলে দিবই লাগিব পাৰ্টি
সেই দিবই লাগিব সেইকাৰণে মানিটো কৰিছিলো এহ এতিয়া সেইটোৱে ভয় ৰাতি আকৌ পানী চানী কে খুৱাই‌ মেলি পঠাই নিদিলে হ'ল
ইউহ এটা ভালেই লাগে বাৰু
কি ক'লা?
বোলো ভালো লাগে এনেকুৱা এনভাইৰণমেন্ট লগৰ কেইটাৰ লগত
অ সেইটো হয় ভাল লাগে ভাল লাগে তহ লগৰকেইটাৰ লগত। টাইমটো পাছ হৈ যায় নহ মেইন খোৱা বোৱা ডাঙৰ হ'লে অহ হয়তো খোৱা বোৱা তহ চবে নিজৰ পইচাৰে পৰা পাৰি গৈ বোলে মানে লগৰখিনি লগত অলপ টাইমটো স্পেন স্পেন হৈ মানে
বহিলা, অলপ কথা পাতিলা। সেই ধেমালি ফূৰ্তি ভাল তুমিও পোৱা। সেইবোৰ ভাল
সেই খোপাই ভাল লাগে তোমাৰ।
যিমান ডাঙৰ হৈ যাম এইবোৰ চব লাহে লাহে নাইকিয়া হব বৰিং হব।
হা সেইটোও হয় গ যেন বয়স হ'ব বয়সৰ লগতে গোটেই খিনি গুচি যাব
সেইটোৱে তুমি পিছে কিমান ইয়েৰৰ?
মই টুৱেন্টি থ্ৰী হয় মই
টুৱেন্টীথিৰি সৰু মতকে মোৰ নাইন নাইটি নাইন।
কি কলো।
নাইনটি নাইন।
নান্টি নাইন বহুত বহুত ডাঙৰ হ'ব মোতকৈ টুডাউজেন্ট থিৰিত হে।
থ্ৰী থাউজেন্ড থ্ৰী আৱাৰ
উম। উম। কি ক'লো।
শল এইটো বি টেকৰ কিমান চেমিষ্টাৰ।
বি মোৰটো এইটো ফৌষ্ট চেমিষ্টাৰ মই মানে সেই কৰিলো ডিপলমা কমপ্লিট পল'মাম কৰি মই বি কৰিছো।
আচ্ছা আচ্ছা। আৰু এ এবছৰ আছে চাগে ন।
আৰু দুবছৰ আছে বিটক চাৰি বছৰ নহয়।
বাকী ঘৰত তুমি অকলে নে আৰু কোনোবা আছে।
না দাদা আছে দাদা মা।
অ। আচছা।
তোমাৰ পিছত নামটোৱে সোধা নাই নামটো কি।
মোৰ নামটো আমাৰ আ তৰ নামটো।
আচ্ছা
তোমাৰ নামটো কি কৈছিলা।
মোৰ সংগীতা।
সংগীতা ন অ কথা পাতি ভাল লাগিছে পিছত।
অহ।
বাকী কোৱা আৰু।
তাকে আৰু কি কম।
বাকী আৰু। ক কিবা টপিকত গৈ তুমি যে সয়া টিউশন যে কলেজৰ যে। স্কুলত যে পঢ়োৱা মে ক্লা কিমানৰ খিনি পঢ়োৱা।
ক্লাছ মানে কিছুমান ধৰি লও আচামিচ পঢ়াও ক্লাছ টোলভ। চুচিএল পঢ়া ক্লাছ এইট লৈকে।
চব মান গৈ পেলাই জইন কৰিছে।
নাই নাই নাই মাৰ্চটাচ কৰা নাই মাচটাচ কৰিহে আছো এতিয়া মান মই অপেনত।
পেৰন কৰি আছে।
অ অপেনত পঢ়ি আছো মানে অনলাইন মানে এনেকে নহ কিনে একজামটো দিব লাগ ক্লাছ পাটি একো নহয়। আছে ইয়াতে খানাপাৰাত বা এই আছে ইফালে। হোম হোম।
নোট চোট খুবা কেনেকা যোগাৰ কৰা।
নোটছ নাই সেই একোৱে নাই অনলাইন যি চাওঁ আৰু প্ৰিভিয়াছ কোএচন। আৰু বাকী কিতাপ দি পঠাই তাৰে ইনষ্টিটিউচনৰ পৰা। সেনেকে মেনেজ হয় মানে এইবাৰ। জাষ্ট ফাৰ্ষ্ট চেমিষ্টাৰটো দিছোঁহে মই। এতিয়া ছেকেণ্ড চেমিষ্টাৰত সোমাইছো। মই মানে ডিগ্ৰী কৰি কিনে বি এড কৰিলোঁ, বি এড কৰি কিনে ডাইৰেক্ট ওলতে সোমালোঁ।
বি এড কৰি পেলাই স্কুলত তোমাৰ তাৰপিছত এতিয়া এম বি এ কৰি আছা। অহ এই কাৰণেবি এ বি এ মাষ্টাৰ্টো লাগে তো।